আছো। ভাল আৰু তোমালোকৰ?
অ, ভালেই
উম,
এনেই বতৰৰ, ঠিকেই আছে নহয়?
বতৰ ঠিকে আছে বাৰু, বৰষুণ-চৰষুণ দি আছে।
অ', এতিয়া তোমালে ফোন কৰিলো বিশেষ কাৰণত।
কোৱাচোন কাৰণটো।
মানে তোমাৰ এতিয়া বৰ্তমান যিহেতু আধুনিক যুগ, এতিয়া তোমাৰ মোবাইল ফোনৰ মোবাইল ফোনৰ ব্যৱহাৰটো অ-অধি-উট, মানে অত্যাধিক হৈছে।
অত্যাধিক হৈ গৈছে হয় অ'।
অ', তা-তাৰ তাৰ ফলত বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ কিছুমান সু-সুবিধা হৈছে কিছুমান অসুবিধা হৈছে। তোমাৰ লগত মই বোলো এই সুবিধা আৰু অসুবিধাসমূহ মানে আলোচনা কৰো বুলি ফোন কৰিলো।
অ', ভালেই কৰিলা দিয়া।
মানে এতিয়া তোমাৰ অসুবিধাবোৰ চাবলৈ আমাৰ বিভিন্ন ধৰণৰ যদি মোবাইল ফোনটো ব্যৱহাৰ কৰিব জানো, তে-তেতিয়া তোমাৰ
ব্যৱহাৰ কৰিব পাৰো ভাল জ্ঞান আহৰণ কৰিবলে।
হয়, হয়।
আমি অধিক মাত্ৰা মোবাইল চোৱাটোও বেয়া কথা।
হয়, হয়, তোমাৰ মোবাইল ফোনটোৰ ব্যয় ব্যৱহাৰে যে এনেকুৱা এটা পৰ্যায়ত পাইছেহি যিটো পৰ্যায়ত আমাৰ যিহেতু এতিয়া যি সময় পুথি-পুথিভঁৰাল সময়টো কৰিবলৈ এতিয়া যি আগতে যি ছাত্ৰ ছাত্ৰীসকলে সময় দি পেলাই পুথিভৰালৰ পৰাই কিতাপ আনি পঢ়িছিল। কিন্তু এতিয়া পুথিভঁৰালৰ পৰা কিতাপ আনি ন মোবাইল ফোনটোহে ব্যৱহাৰ কৰে।
হ
এতিয়া তোমাৰ বি অভিভাৱকসকলে সৰুৰ পৰাই মোবাইল ফোনটো মানে চা মানে শিশুটিক বা মানে ছাত্ৰ বা ছাত্ৰীজনীক দি দিয়ে, তাৰ লগত তাৰ তেওঁলোকৰ শাৰীৰিক ভাৱে প্ৰভাৱ পৰে যদিও তেওঁৰ মানসিকভাৱেও কিছু প্ৰভাৱ পৰা দেখা যায়।
হয়, হয়।
এইটোমা শাৰীৰিক আৰু মানসিকভা ৱেই যেতিয়া প্ৰভাৱ পৰিব শিশুজনৰ মানে, জ্ঞান আহৰণত বহুতো সুবিধাৰ সৃষ্টি হয়।
হয়।
এতিয়া তোমাৰ এনে ধৰণৰ অসুবিধা সমূহ আমি যদি নাইকিয়া কৰিবলৈ যাওঁ আমি কি কৰিব লাগিব? তুমি কি বুলি ভাবা সেইটো?
আমি অতি কম সময়, মানে মোবাইল ফোনত ব্যৱহাৰ কৰিব লাগিব কম সময়, আৰু যিকোন সময় আমি ব্যৱহাৰ কৰো মানে ভাল ভাল বস্তু আমি আহৰণ কৰিবলৈ চাব লাগিব মোবাইল ফোনৰ পৰা।
হয়।
আমি তাত কিছুমান বেয়া দিশো আছে মোবাইল ফোনত কিছুমান ভাল দিশো আছে। আমি এই বেয়া দিশটোলে নগৈ ভাল দিশটোলে যাবলে চাব লাগিব।
হয়, হয়।
অধিক মাত্ৰা মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলতো মানুহৰ মানে কিছুমানৰ বেমাৰ আজাৰো হৈছে ন, মা মানে ব্ৰেইনৰ।
হয়, কিছুমান মানসিক উ মাত্ৰাই হেৰুৱাই পেলাইছে এতিয়া বৰ্তমান সম
হয়, হয়, অ'।
এতিয়া তোমাৰ বিভিন্ন ধৰণৰ মানে শিশুটিয়ে চকুৰ মানে আমাৰ শাৰীৰিক ভাৱে চকু কুৰ বেমাৰ
হয়, হয়, অ'।
তেনেকুৱা ধৰণৰ কিছু বেমাৰ আহিবলৈ এতিয়া কিছুমান আপুনি মানে এতিয়া দে স্থান কিছুমান জেগাত দেখিবলৈ পাই যে কিছুমান একেবাৰে সৰু শিশুটিৰো চশমা ব্যৱহাৰ কৰে।
হয়-হয়, অঁ!
বৰ্তমান সময়ত চশমা ব্যৱহাৰটো মানে ব্যৱহাৰ কৰা কাৰণ হৈছে মোবাইল ফোন। এতিয়া মোবাইল ফোনটো জ্ঞান আহৰণৰ এটা প্ৰক্ৰিয়া সেইটো সঁচা কথা। কিন্তু য যদি মোবাইল ফোনটো সেই সঠিক ব্যৱহাৰ কৰা হয়। এতিয়া তোমাৰ মোবাইল ফোনটো অহাৰ লগে-লগে আমাৰ বিভিন্ন স্থানত পুথিভঁৰাল সমূহ নাইকিয়া হৈ গৈছে।
নাইকিয়া হৈ গৈছে হয়।
এ এতিয়া মোবাইল ফোনৰ পৰা যদি আমি সকলো জ্ঞান আহৰণ কৰিব পাৰোঁ তেতিয়া পুথিভঁৰাল আৰু কিতাপৰ অস্তিত্ব নাইকিয়া হৈ গৈছে।
হয়-হয়।
এতিয়া আমি যদি আমি যদি স্থানভেদে পুথিভঁৰাল এই স্থাপন কৰি তেওঁ এই মানে ঠাইত আমাৰ এই জেগাত টোৰ ছাত্ৰ-ছাত্ৰী সকলক যদি আমি এই পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়িবলৈ আমি তেওঁলোকক এ উৎসাহ যোগাব পাৰোঁ তেতিয়া এই মো মোবাইল ফোনৰ মানে খক মানে অসুবিধাটো আমি অলপ হ'লেও তুমি ধৰি লোৱা কমাব পাৰিম।
উম! আমাৰ মোবাইল ফোনৰ ব্যৱহাৰ কিছুমান ভাল দিশো আছে আমি বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ লগতো যোগাযোগ কৰিব পাৰোঁ মোবাইল ফোনৰ পৰা।
হয়-হয়, পাওঁ।
মানে আ-আগতে চিঠিৰ যোগেদি খা খবৰ লোৱা হৈছে। যেতিয়া মোবাইল ফোনৰ যোগেদি আমি খা খবৰ ল'ব
হয়। এতিয়া বৰ বৰ্তমান সময়ত এই চিঠি দিয়া ব্যৱস্থাটো নাইকিয়া হৈ গৈছে।
ব্যৱস্থাটো নাইকিয়া হৈ গৈছে হয়। আজিকালি চিঠি পাবলৈও দিন লাগে ন, মোবাইল ফোনত আমি মানে অতি কম সময়তে ই-ই ইখন দেশৰ পৰা সিখন দেশৰ খবৰো আমি আয়ত্ব কৰিব পাৰোঁ। সেইটো কাৰণে সুবিধাও হৈছে কিছুমান। এইটোৱে বেয়া হৈছে যেনিবা চিঠিৰ আদান-প্ৰদানটো কমি গৈছে।
হয়। আমি আগৰ প্ৰজন্ম আগৰ মানে যিখিনি আমাৰ-আমাৰ মানে ধৰি লোৱা যিখিনি ব্যৱস্থা সেইখিনিকা সেইখিনিকো আমি এৰি দিব নালাগে। এতিয়া বৰ্তমান সময়ত চিঠি চিঠি লিখিবলে নাই নজনা হৈছে সেই ছাত্ৰ-ছাত্ৰীসকলে।
হয়-হয়। অ!
যিহেতু এতিয়া মোবাইল ফোনতে চব আমাৰ মূল্য সময়টো বেছি লাগে চিঠিত। কিন্তু চিঠি লে চিঠি লিখিবলে লিখিলে আমাৰ এটা জ্ঞান আহৰণ হয়।
জ্ঞান আহৰণ হয়-হয়।
যিটো এতিয়া আমি মোবাইল ফোনো নাপাওঁ।
হয়-হয়। আমি এই মোবাইল ফোনটো বেছিকৈ চলি চলাৰ কাৰণবিলাক হৈছে ছ'চিয়েল মিডিয়া। আমি ইণ্টাৰনেট পাওঁ, আমি ইমেইল ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ এইসমূহ মানে এপ খুলি মেলি ই ইখন দেশৰ পৰা সিখন দেশৰ খা খবৰ ৰাখিব পাৰোঁ। কিছুমানে তাত তাতে ই এ মানে টিকটক কাৰ, ইনষ্টাগ্ৰামৰ এইবিলাক মানে ডাঙৰ-ডাঙৰ চেলিব্ৰেটি বনিছে। তালে চালে ইমান বেয়াও নহয় কিন্তু আমি সেই ভাল দিশ খিনি আয়ত- তই কৰিব পাৰিব লাগিব-
এইটো মানে চাবাচ চচিয়েল মিডিয়াত বিভিন্ন ধৰণে মানুহ মানুহে মানে- নিবনুৱা সমস্যাৰ পৰা ৰোট পাইছে ছচিয়েল মিডিয়াত গৈ কিন্তু সেই নিবনুৱা সমস্যাৰ পৰাট- পাবলে গৈ কিছু- কিছুমান মানুহ বহুত ধ্বংস হৈ গৈছে তেওঁলোকৰ জীৱনতটো ধ্বংস অগ্ৰগতিৰ মুুখত-
সে হয়ঁ হয়ঁ! নিচ ছয় ফোট।
এতিয়া চাবলৈ গ'লে মোবাইল ফোনটো বে বে ব্যৱহাৰ কৰিব লাগে মোবাইল ফোনটো এতিয়া আমাৰ- ধৰি লওঁ গোটেই প্ৰত্য়েকৰ হাতে-হাতে মোবাইল ফোনে- এতিয়া বৰ্তমান এতিয়া স্কুল কলেজ তথা- বুট বিশ্ববিদ্যালয় এনেধৰণৰ কিছুমান মানে- এক অনুষ্ঠানত মোবাইল ফোনৰ অবিহনে একো নহয় হয়। এতিয়া যিহেতু আমাৰ এতিয়া বৰ্তমান সময়ত কিতাপ পঢ়া প্ৰক্ৰিয়াতটো নাইকিয়া হৈ পৰিছে। এইটো আমাৰ তোমাৰ যিটো কিতাপ- পঢ়া বুলি আমাৰ এটা মাইনাছ পইণ্ট।
হয়ঁ হয়ঁ অঁ। মোবাইল ফোনৰ জৰিয়তে বহুতো অপৰাধমূলক কামো চলি আছে চাইবাৰ অপৰাধো। কয় যে মোবাইল ফোন বি বি - জৰিয়তে বেংক একাউন্টৰ পৰা কিছুমান মানে হেকাৰে- পইচা চইচা উলিয়াই নিব পৰাও হৈছে? নঠি পত্ৰ চুৰ কৰি অনেক অনেক কাম কৰিব পাৰিছে মানে। সেইটো কাৰণে আমাৰ মোবাইল ফোন- ফোনতটো হোৱাৰ পৰা অলপ অসুবিধাও হৈছে মানুহৰ জমা ধন বিলাকো লৈ গৈছে।
হয়ঁ হয়ঁ এতিয়া আমি মোবাইল- ফোনটো কমাবলৈ গ'লে প্ৰথমতে আমি ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰিব লাগিব।
ছাত্ৰ ছাত্ৰী সকলক নহয় প্ৰথমতে আমি অভিভাৱকক সজাগ কৰিব লাগিব তেতিয়াহে ছাত্ৰ ছাত্ৰী- ফোন মানে মোবাইল ফোন ইউজ কৰিবলৈ নিদিব। তেতিয়াহে মানে ছাত্ৰ ছাত্ৰী সকলে কিতাপ চিতাপ পঢ়িবলৈ অকমান মনোযোগ দিব। নহলেটো মোবাইল ফোননতেই লাগি থাকে আজিকালি।
উমঁ হয় বাৰু হয় এতিয়া তুমি চাবলৈ গলে এতিয়া বৰ্ত- বৰ্তমান সময়ত যিমান খিনি কাম হয়। এই মোবাইল ফোনতে কৰিব পাৰি কিন্তু মোবাইল ফোনত কৰিবলৈ এতিয়া মানুহ কিছুমান মানুহ তোমাৰ- ধৰি লোৱা মোবাইল ফোনৰ কাৰণে মোবাইল ফোন আসক্ত হৈছে মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে।
বিকাৰগ্ৰস্ত হৈ গৈছে হঁয় হঁয়।
এতিয়া তোমাৰ বিভিন্ন মোবাইল ফোনৰ কাৰণে বিভিন্ন ছাত্ৰ মানে মানসিক মানসিক শক্তিৰ হেৱাই কিছুমান মানুহ পগলাৰ দৰে হৈ পৰিছে্।
হয়ঁ মোবাইল- ফোনৰ পৰা কিছুমান ল'ৰা ছোৱালীয়ে এতিয়া গেম গেম খেলি মেলি- পইচা চইচাই যোৱাই মেলি কিছুমানে বেয়া পথোও বাচি লৈছে। উমঁ পৰিয়ালৰ পৰা বাচিবৰ কাৰণে সেইবিলাক দিশত মানে মোবাইল ফোনতটো আমি ইউজ কৰিব নালাগে।
হয়ঁ হয়ঁ!
ব্যৱহাৰ কৰিব নালাগে মানে আমি।
হয়, এতিয়া ধৰি লোৱা আমিও এতিয়া একোজন ছাত্ৰই। ছাত্ৰ বা ছাত্ৰী, আমি যদি নিজে সজাগ হৈ পেলাই আনকো সজাগ কৰিবলৈ চাওঁ। তেতিয়া এই মানে মোবাইল ফোনৰ অসুবিধাটো মানে। মোবাইল ফোনটো লাগিব আমাকো লাগিব, এতিয়া বৰ্তমান আমি যিহেতু উচ্চতৰ পৰ্যায়ৰ। আমাকো মোবাইল ফোনটো লাগিব।
হয় আমাকো প্ৰয়োজন মোবাইল ফোনটো।
কিন্তু আমিও আমি যদি আমাতকে তলৰ চামৰ ছাত্ৰ ছাত্ৰী সকলক যেতিয়া আমি বুজাও যে, মোবাইল ফোনটো কেনেদৰে ব্যয়ৱহাৰ কৰা উচিত। কেনেদৰে ব্যৱহাৰ কৰা অনুচিত। সেইখিনি তেতিয়া আমাৰোও, তাৰপৰা আমাৰোও আমিও বহুতো জ্ঞান লাভ কৰিব পাৰিম বুলি মোৰ আশা।
হয়, হয় পাৰিম আমি।
বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিল ধন্যবাদ। আগলেও এই বিষয়ে কথা পাতিম বুলি আশা থাকিল তোমাৰ লগত।
হ'ব দিয়ক তেতিয়া পাতিম।